অ কি কৰিছা?
এ আছো দিয়া কোৱা কি কৰিছা?
মই এনেই আছো আৰু ঘৰতে।
অ খোৱা বোৱা কৰিলা?
অ ৰাতিপুৱা চাহ ৰুটি সেইবিলাক খালো আৰু
অঁ
এতিয়া ভাত বনাম আৰু বনোৱা নাই।
অ কি বনাবা?
হা তাকে জানো কি বনাম বুলি ভাবিছো বনাব লাগিব আৰু কিবা মাছ আছে। মাছ বনাম
অ অ গৰম হৈছে। মই আছোঁ ন বহি আছোঁ কাম বন আজৰি হৈ
অ গৰম আছে ৰ'দ ওলাইছে।
আমাৰো ওলাইছে।
ৰাতিপুৱা ইমান নাছিলে বাৰু ত' এতিয়া ওলাইছে আৰু দেই।
নকবা আৰু এতিয়া মানে হৈছে আৰু আৰম্ভ।
তাকেহে গৰম বন্ধত কবাত যাম বুলি ভাবিছা নেকি?
কি হয় কাৰেনটো আহক।
অ তাকে মানুহে। অ এনেতো এতিয়ালৈকে বৰ্তমান ভবা নাই। গৰমত জাবই প ত' চাই লও কত যোৱা হয় বাৰু
তোমাৰ খবৰ ভালে আছে ন।
অ ভালেই আৰু
এনে তুমি যে বিহুত ৰাতি এনে ফাংচন বিলাক চাব লগা নাই? অ কোৱা।
অ এনে তুমি কোন আহিলে ভাল পোৱা আৰ্টিষ্ট?
অ তাকে সেয়াই তোমাৰ আৱাজটো কিলিয়াৰ অহা নাই?
অহা নাই ভইচতো বুজি পোৱা নাই
আহ এতিয়া শুনিছো কোৱা তাকেহে আমাৰ এ মানে এইবাৰ ক বিহু মানে নি্চ নালাগে আৰু তুমি তাৰ অবিহনেতো বিহু কি ক'বা আৰু
তাকে আৰু
এনে মানে ইমানতটো অলপ চাওঁ আৰু অ আৰু আজিকালি অ
আৰু কবলৈ গ'লেনো এটা দুটামান বজাত উঠেহে তেতিয়ালৈকে তো। টোপনিয়ে ধৰেগে আমাৰ। আহ। আৰু আজ কালি জানা নাই আগতে এতিয়া হুচৰি বিলাকে হওক বা কি মানে তোমাৰ আঠটা
অ
উম অ
কি
অ হ অ সচাকৈ এতিয়া মানে
ভইচটো কিলিয়েৰ অহা নাই ত এতিয়া ধৰি লওক আহে ডিব্ৰগড়ৰ পৰা আহে বহুত দূৰৰ পৰা আহে ত সেই কাৰণে কি হয় অলপ সোনকালে উঠালে ভাল হয় ন চাবলে
উম সেইটোয়তো সোনকালে উঠালেহে চাই ভাল লাগে ন এহেঁতৰোতো টোপনি ক্ষতি হয় কিমান দূৰৰ পৰা আহে
অ
সেই কাৰণেতটো ইমান ঘটনা দুৰ্ঘটনা ঘটনাবোৰ হৈছে বা বহুতখিনিয়ে হ'ল নিউজবোৰ চোৱা নহয়
অ তাকে হে কি কবা মানে মানে তোমাৰ নিউজ খুলিলে আজি এজনী ছোৱালী কালে কালি
নকবা বহুত বেয়া লাগে মই নিউজ চাবই নোৱাৰো সেইবোৰ ঘটনা দেখিলে
কাৰোবাৰ ঘৰৰ ছোৱালী বোৱাৰী কাৰোবাৰ মাক সেনেকে ওলাই যায় ন কাৰো কাৰোবাৰ ভনীয়ে। ইমান বেয়া লাগে ঘূৰি নাহে যে ঘৰলে আকৌ ইমান হেঁপাহত যায় ন তেওঁলোকে। তাৰ পিছত যে ঘূৰি না ইমান বেয়া লাগে মানুহবোৰ মানে কিয় জানো। মানে কিবা হ'ল জানানে মানে চ' দেখাব দেখাব মানে মানুহক। চাবলৈ যাওঁতে মানে বেছিয়ে পৰি পায় মানে। যিটো লিমিট হয় সেইটো লিমিটত কৰিব লাগে ন'? মানে অভাৰ কৰি পায়। মানে আজিকালি এনে- কা হৈছে ন' ফাংচন বোৰৰ, মানে ইখনে সিখনৰ লগত মানে এটা- প্ৰতিযোগিতা লিখিয়া হৈছে। জানানে?
মানে আমি বেছি ভালকে পাতিম আমি বেছি ভাল- পাতিম বুলি মানে এখন কম্পিটিচন যুগ হোৱা লিখিয়া হৈ গৈছে।
অঁ। তাকে এইবাৰ মানে তুমি জানা হুঁচৰি চাব গলো দেই তোমাৰ হুঁচৰি মানে কি এইবিলাক আধুনিক নৃত্য কিবা ৰাধা সংগীত, তোমাৰ সেইসোপাকেই দেখাই থাকিলে থাকিলে। তোমাৰ মানে একদম তিনটা মান বজাৰ পৰা তোমাৰ হুঁচৰি আহিছে জানা। শিৱসাগৰৰ পৰা মানে এ- এজ, এটা মানে বিহু দল আহিছিলে মানে ছোৱালী মানুহৰ। অকল ছোৱালী থাকে মানে তাত দেই। তাৰপিছত। আ, অ তাৰমানে সেই হুঁচৰি যোৱা চাম-চাম, চাম-চামকে তোমাৰ পাঁচটা মান বজাত সেই হুঁ- চৰি যোৱা উঠিছে। কি ভাবিছা? ত' সিহঁতৰতো ভাগৰ লাগে ন
ভাগৰ মানে, মানে। তেখেতলোকে যিটো এনাৰ্জি লৈ কেনে আহে ন' সেইটো মানে শেষেই হৈ যায়।
অ' মানে তোমাৰ ৰাতিপুৱালে আৰু তোমাৰ কি চাবা মানে তোমাৰ তুমি মানে চাবলৈ বহি থকা খিনিও মানে সেই ৰাতিপুৱা সময়ত চাম-চাম বুলি মানে ইণ্টাৰেষ্টটো মানে তোমাৰ না। নাইকিয়া হৈ যোৱা নিচিনা হয় আক'
অহ সেইটোৱেতো।
মানে আজিকালি বিহু বুলি মানে কি হ'ল মানে চব কম্পিটিছন হৈ গ'ল মানে কি কয়। আগতে মানে তোমাৰ।
আগতে তোমাৰ কৈছো বিহু বুলি কলে মানে তোমাৰ সেইবিলাক ঢোল-বাটন, পেঁ-
অঁ অঁ আজিকালি, আজিকালি তুমি দেখিছা নে। বিহু বুলি ক'লে অকল ঢোল-বাদন আৰু পেঁ- পা বাদনটো যেনে তেনে কৰে নেকি? বাঁহী-বাদন নাই তাৰপিছতে আজি। কালি মানে সেইবোৰ নাইকিয়া হৈ গ'ল গম পাইছে।
অ
বাহী বাঁহী-বাদন দেখিছা? বাঁহী-বাদন দেখিছা আজিকালি নাই নহয় এতিয়া।
নাই অহ।
মানে আৰু যে বিহু যে এইবোৰ যে বিহুৱতিবোৰ যে উঠাই। মানে ভালকে নাচিবও নিদিয়ে সম্পূৰ্ণকে জানানে? আধা-আধাতে মানে ৰখাই ৰখাই নমাই দিয়ে।
উম অ
মানে কি জানো মানে? পিছত গৈ দেখিবা মানে চিংগাৰ মানে উঠোতে মানে দু-
বাজে-বাজে। তোমাৰ মানে কি কৰিব সিহঁতৰ সেই বঁটা বিতৰণী সভা থাকিব তোমাৰ লেকচাৰ সোপা
অ' নকবা-নকবা। ভাষণ খিনি মোৰ শুনোতে শুনোতে মানে ঘৰে যাংগে নেকি এনেকা লাগি যায়। মানে যিমানখিনি কব লাগে সেইখিনি ন আকৌ বেছিয়ে কৈ পেলাই।
অ' অভাৰ মানে তাকে হ'ব তু ই তাৰ মাৰি থাকিব লাগেনো ত' সেনেকে। উম ত' সেইকাৰণে মানে আজি কেনেকুৱা। কৈছে মানে কি তোমাৰ মানে চিংগাৰ চাবলে তুমি মানে আধা এঘুমুতি তুমি ঘৰতে
অ অ তুমি ঘৰত মানে খাই বৈ শুই মেলি আৰামছে যোৱা মানে।
মই দুটা অ দুটা চ
তে নোহোৱা হৈ গ'ল আগৰ নিচিনা নাই জানা নাই।
তেনেকুৱা আৰু প্ৰধান যেতিয়া জুবিনদাৰ জুবিনদাৰ মৰা হোৱা প্ৰকাশ
সেয়াই জুবিন দাটো এতিয়া নায়ে ন। হ'লেও আমি মানে যিমানে হওঁক জুবিন দাৰ যিখিনি দি থৈ গৈছে সেইখিনি খিনিতো আমি জীয়াই থবই লাগিব সেইকাৰণে আমি চাও বিহুতো আমি জীয়াই থবই লাগিব ন শেষ কৰি দিবতো নোৱাৰো। অ সেইকাৰণেতো যাওঁ। কিন্তু মানে কমিটি মানুহখিনিয়ে যিবোৰ কৰে নমুনা নহয়। নকবা আৰু মোৰ মানে আমনি লাগে আজি আজিকালি বহুত মানুহে নাযায় তুমি চাবা চোন।
নাযায় নাযায় তোমাৰ এইবিলাকৰ কাৰণে নাযায় তোমাৰ এতিয়া আগতে হুচৰি তোমাৰ সাতটা আঠটা বজাৰ পৰা উঠিছিলে ত' আজি সেই হুঁচৰি যদি তোমাৰ তিনটা চাৰিটাত উঠিবলৈ হয় বহুত অসুবিধা থাকিব তোমাৰ সেই বাটচ্ছাবিলাক লৈ মেলি কোৱা
উম উম সেইটোয়েতো মানে মনে নোযোৱা হ'ল মানে মানে আৰু আজিকালি বয়সস্থ তুমি দেখিছা নে বয়সীয়াল ককা আইতা বোৰ নোযোৱা হল নহয়। কি বুলি যাব আৰু তাত যিহে আজিকালি আধুনিক নৃত্যবোৰ বজাই দিয়ে চাবলৈও কেতিয়াবা লাজো লাগে গম পাইছা নাই? আৰু পিছফালৰ পৰা যি মানে এখন হাত চাপৰি উকিয়াব।
সিহঁতৰ নাচ গান। সেইটোৱে। মানে কি কবা আৰু বিহু বিহু অ। উম। আজিকালি মানে তোমাৰ বিহু বিহু মানে কিবাহে হৈ থাকে আৰু গৈ মানে।
অহ সেইটোৱে তো। বাকী এতিয়া কি কৰিছা খোৱা বোৱা বনাব লৈছা নেকি?
বনাম আৰু লাহেকে গৰমত কি খাবা কিমান বিলাক কিবা মানে চিম্পল বনাই মেলি খোৱা
চিম্পুলকে কিবা এটা বনাই দিয়া আৰু।
উম তাকেহে সেইটোয়ে ভাবিছো আৰু বনাম বুলি।
ময়ো সেই বনাম আৰু এতিয়া কাম বনটো আজৰি হলোৱে
অ অ ঠিক আছে হ'ব দিয়া।
উম উম ঠিক আছে।
উ